হেল্ল', এ এনেই আছো।
অ, আজি ঘৰতে থাকিবি নে?
আজি এতিয়াতো ঘৰতে আছো তাৰছত পথাৰ যাম।
অ, আজি বতৰ কেনেকুৱা কৰিছে?
আজ্জিৰ বতৰ ধুনীয়া তহঁতৰ ফালে?
আমাৰ ফালো ধুনীয়া।
কি কৈছ?
এনেই বিচনাতে আজি ৰুবলে দিব নেকি?
আজি নহয় আজি তোলাহে কঠিয়া তুলিব লাগিব। অ, মই ৰুৱ কাৰণে নেজাইনচ
কি এ মানে কি পথাৰতে কঠীয়া পাৰিছে নেকি?
নহয় -নহয় ঘৰ বাৰীতে।
মানে ওচৰতে চব লাগি আছে নেকি?
ওচৰতে লাগি আছে অ, মুঠতে অকমান যাব লাগে ইমানো নহয়। মাজতে বাগানডোখৰ আছে মানে কঠিয়া তলিখনত আছে তাৰছত মাজত বাগানখন আছে তাৰপিছত সিখন পথাৰ আৰু।
অ', অ',
উম, সেনেকুৱা আৰু।
উম, কিমান দেৰি এতিয়া কি খালো -খালো কিমান দেৰিকে যাবি?
মায়ে ক'লে মই এতিয়া এটা কামলে যাব যে একেলগতে ওলাই কিনি যাম দেই ঘ তলা চলা মাৰিবলে ভাবিছোঁ আও।
অ', অ', একেবাৰে থৈ যাব মানে ৰনেনে।
অ, একেবাৰে থৈ আহিব মানে মোক।
অ।
তাৰপিছত ঘৰটো তলা মাৰি কিন্তু যাবগৈ লাগিব নহ'লে কোনো নাথাকিব যে।
অঁ বাকী ভাইেনো ডিউটি।
ভাইট নহয় সি তাতে আছে বাগানতে লাগি আছেগে সেতেকেইটা। নে আজি কঠিয়া পেলাই দিছে যদিও নেজানো মানে পথাৰত।
অহ',
তাছত এ ভাত খালে গোটেইকেইটা?
অ কোনে বনালে ভাত?
ভাত মায়ে বনালে ভাজি মই বনালোঁ। এতিয়া আছোঁ আৰু।
অঁ কাৰেণ্ট চাৰেণ্ট আছে নাই?
কাৰেণ্ট যে এতিয়া আহিছে নহয় কি হৈছে জানো অহা যোৱা কৰি আছে কালিৰ পৰা।
অঁ আমাৰতো নাই ৰাতিয়ে যোৱা নেকি নায়েই এতিয়া।
অ আমাৰ ৰাতি আছে। আহিলে তাৰপিছত এতিয়া ৰাতিপুৱা গ'ল কাহি বালিখিনি ধুই শুই শেষ হৈছে তাৰপিছত কাৰেণ্টো আহিছে নহয় উম হি হি। উম তাৰপিছত
এতিয়া আহিলে আও।
উম উম।
ঘৰতে থাকিবি আজি?
আজি ঘৰতে থাকিম উম।
অ - অ।
কঠীয়া দুজনীয়ে তুলিবি নে আৰু তুলিব কোনোবা মানুহ মাতিছ?
কঠীয়া দুজনীয়ে তাৰপিছত এ মাজে সময়ে ওচ বাইদেউ এজনীয়ে আহি দিয়ে মানে এনেই কথা বোলে বোলি আহে। তাৰপিছ
অ।
এইফালে কথাও পাতি থাকে কঠীয়াও তুলি থাকে আক ভালে হয় আৰু আমা৷
উম।
তাৰপিছত লেকচা মায়ি মায়ি উম ঘৰৰ আমাৰ। মোৰ জা হয় তাৰপিছত মা ভতিজাক যে তাক খুই খুই বুলি আহে আও। কথা পাতিবলে উম। এ এনেকে কথা পাতি থাকোঙতে তুলি দিয়ে।
অ। অঁ আগতে কঠিয়াখিনি ৰোৱা হ'লেই নেকি?
অ সেইখিনি শেষ হ'ল। তাৰিছত এতিয়া আকৌ নতুনকে তোলা হৈছে। বেলেগ মানে যে দুদিন আহিলে দেই। তাৰপিছত অ৷ তাপিছত ৰুই মেলি শেষ হ'ল আৰু যোনদিনা মানুহ আহিছে সেইদিনা কঠিয়াই শেষ হৈছে নহয়।
অ-অ।
তাৰপিছত ত হেতে ৰুবলৈ যাওঁ মানুহ ন কত তুলি দিব নো।
অ মায়ে কা ৰু ৰুবলে গ'ল নাই?
মায়ে অ সেইদিনা গ'ল ৰুবলে।
মায়ে জোকলে ভয় নকৰে?
উহো। নকৰে দেই। অ সেইদিনা জোক নোলালে নহয় চোন পেলাই দিলে যে।
অ।
তাৰপিছত এত এটাত হৈছিলে নহ তাৰপিছত চূণ পেলাই দিলে গোটেই পথাৰখনত তাৰপিছত তাৰপিছত নাহিলে।
অ চোন পেলাই দিলে নাহে মানে।
অ হ হ নাহে বোলে দেই হলেও মোৰ যে ভয় লাগে দেই। জোক ওলোৱা পথাৰ যে।
অ
তহত সেই এ লাগিব। কতনো হেই পানী বুলি ৰোৱা নহয় আকৌ জোক ওলাই বুলি ৰোৱা নহয়। এ এনেকে খেল ধেমালি অ আকৌ ৰ'দ বুলি ৰোৱা নহয় সেনেকে খেল ধেমালি। কৰোতে কৰোতে লাগিবই পাই দেই এসপ্তাহ মান।
উম।
উম। তাৰপিছত হেৰি
এ বহীখন দোকানত থৈ আহিবিগে দেই, উম কঠীয়াটো তুলি লে মানে এ ত জল্দি শেষ কৰিব পাৰিব চাগে মানুহ লগাই দিবি।
উম উম ভাতে মানে সেইটোয়ে ভাবিছো সেই যোৱাবাৰ যদি সেইদিনাই কৈছিলে দেই এ চূণ পেলাই দিম বুলি নেপেলালে ন হয় আইডিয়াটো নেখেলালে হপাই এই থাকিবই নেকি যিমান চূণ পেলালেও বুলি তাৰপিছত চূণ পেলাই আহিলে তাৰপিছত সেইদিনা নোলালে তাৰছত এতিয়া আকৌ ৰোৱা আগে আগে আকৌ পেলাই দিব লাগে ন সেনেকে মানুহ তেতিয়া ৰুবলো মানুহ পাব। নহ'লে ইমান গাল গাল জোক লাগিলে ভয়তে জায়গে ক মানুহবোৰ যে।
অ জোক লগা কাৰণে মানে বেলেগেও নোৰোৱেহি মানে।
অ সেইটো কাৰণে নহলে মানুহ আহে নহয় সদায় পাঁচজনী ছয়জনী মান হয়। তিনজনী চাৰিজনী হয় সেই জোকৰ কাৰণে মানুহবোৰ যায়গে ক।
অ।
তাৰছত সেইটোৱে তহত মও আছে নাই এতিয়া
মহ আছে আছে।
গাখীৰ খাই আছ না ম'হৰ।
নাই অ গাখীৰ খীৰাবলে মানুহো নাই আৰু সেকেইদিন খীৰাইছিলে তাৰপিছত পোৱালি সৰু হৈ আছিলে তেতিয়া এতিয়া মানে পোৱালিটো অকমান ডাঙও হ'ল যে খিয়া নাই।
অ অ
মানুহও নাই বাও খীৰাবলে।
উম
উম
আজিকালি মো পাবলৈ নাই ন আগতেনো এজাক এজাক আছিলে ন।
অ আগতে আছিলে এতিয়া গৰু ম'হ এইবিলাক নক নথয়ে ন মানুহ বিলাকে।
উম আগতে গৰুনো সেই হাল বাবৰ কাৰণে থৈছিলে আজিকালিনো ট্ৰেক্টৰ আহিলে যে। নুথোৱাই হ'ল আও গৰুবো কিছুমানৰ ঘৰত আছে,
অ
উম এনেই এজনী দুজনী থয় সে হেৰি কাৰণে গাখীৰ কিছুমানে গোবৰ কাৰণে থয়
অ
উম আজিকালিনো গোবৰ লিপিবলে ঘৰ লিপিবলো নাই ন।
হয় সেইটো হয়।
পকা ঘৰ হ'ল আও ক'ত আজিকালি গোবৰ কাৰণে সেই গৰু পুহি থাকিব।
অ এতিয়া সেই গৰু গাখীৰ, ম'হ গাখীৰ খাবলৈও পোৱা নাযায়।
নাযায় নাযায় উম আজিকালি যদিও মানুহে সেয়ে যে জাৰ্চী গৰু যে ডাঙৰটো তাকো আনিলেও এনেও পানী হয় পানী পানী সেইটো হেৰি হয়, তাৰ উপৰে আকৌ পানী মিক্স কৰে ন কিছুমানে,
উম উম।
আৰে একদম পিয়ৰ গাখীৰ পাবলৈ নাই অ।
অ।
আমাৰ এজনী ওলাই যে খাং তা মানুহৱে নহয় নহয় নাখায় কোনো।
উম ময়ো গাখীৰ নাখাওঁৱে মোৰ গেষ্টিক আছে গাখীৰ খালে গেষ্ট্ৰিক শুকাই।
মোৰ একেই তথাপিও মই যে সেইদিনা কি হ'ল। কোনো নাখায় না সদায় গাখীৰ খিনি বেয়া হৈ থাকে বুলি গম কও আও এগিলাচ এগিলাচ গেচ হলো হওক যা বুলি
অ।
হ খালে অ
অ ভাইটি ৰণেনটি কোনো নাখায় নেকি?
নেখাই কেতিয়াবা মন গ'লেহে খায় তাকো চবৰে গেছ আছে যে। গেছৰ কাৰণে কোনো খাওঁ বুলি নকয় ক।
অ।
এদিন মায়ে কি কৰিলে। যদি কোনো নাখাওঁ মোক কেলচিয়াম কম হৈ গৈছে নেকি। মই খাংচোন বুলি ইমা আমোততে এপুৱা মান হ'ব হপাই খাই দিলে দেই, খাই কিনে এতিয়া পেটটো ওকত পাকত কৰিছে নহয়। মই যে নেখাং আ গাখীৰ বুলি কৈছে তাৰ পিছ দিনা পা।
এদিনত কেলচিয়াম কম হৈছে বুলি নো এদিনতে এই গাল খাই দিলেনো তা।
অ তাৰ পিছত হেৰিয়েকা পাপাইকা নাখায় নেকি?
এ হি নাখায়, পাইলচ উকালে হেনো দুদিনমান খালে তা।
অ কি গাখীৰ খালে পাইলচ হয় নেকি?
মাই মিঠা যে একদম গৰু গাখীৰটো যে।
অ পাইলচৰ কাৰনে কি মিঠাটো বেয়া নেকি?
মিঠা মানে কি হ'ল কেলে জানো সি কিহৰ কাৰণে এনেকুৱা হ'ল তা। এই নহয় আচলতে হেই অ পাইলছ বুলি নহয় আচলতে গাখীৰটো এনে ভালহে ন খাবলে, তাৰমানে এনেও উকাই আছিলে নেকি তাকো সেইকেইদিন যে গাখীৰ খাই দিলে খুব।
ওম।
সেই মানে গাখীৰটোকে পাইছে আৰু গাখীৰ খোৱাৰ কাৰণে হৈছে বুলি ভাবিছে নেকি মনতে।
অ তই এনে জান চাগে পাইলচ পাইলছ হলে মানে এনেই কি খালে মানে ভাল হয়?
পাইলছটো যে একো খালে ভাল নহয় দেই।
উম।
পাইলচটো থাকিবই তেনেকৈ মানে কিন্তু মানে না খোৱা বোৱা বোৰত যে ভাল কৰিব লাগিব। আমি যদি টান বস্তুবোৰ খাওঁ নহয় যিমানে টান বস্ত- বস্তুবোৰ খাওঁ সিমানে মানে হাগিব মানে যে লেট্ৰিন কৰিবলৈ কষ্ট হয় যে সেই লেটিন কৰিবলে কষ্ট ত পাই-পাই মানে পাইলচটো মানে উকাই আহে বেছিকে যে সেইকাৰণে মানে যে ঢিলা প্ৰায় মানে অকমান ঢিলা ঢিলা বস্তুবোৰ খাব লাগে টান বস্তু খালেও মানে সদায় একদম হেভি টান মানে খাব নালাগে আও৷ ঢিলা যেনেকে অমিতা চমিতা সেই সেনোৱাবোৰ৷ খাব লাগে ঢিলা বস্তুবোৰ পতকে তাৰমানে লেট্ৰিন পাছ হোৱা কে তাৰমানে। সেনেকুৱা খাব লাগে আক পাইলচ তঝ কেলৌ ওকায়। ত মানে লেট্ৰিনত প্ৰব্লেম হ কাৰণে প্ৰেচাৰ পাই ন লেট্ৰিন কৰোতে।
উম।
এই প্ৰেছাৰ পাই পাই মানে ডেইলি যদি প্ৰেচাৰ পাই থাকে পাই থাকে পাই থাকে তাৰমানে সেইটা মাংসটো মানে বাঢ়ি যাব ধৰে ন৷ সেই সেনেকুৱাকে পাইলচ শুকাই যায় আকৌ তাৰপিছত বেছি অভাৰ অভাৰ হৈ গ'লে কি হয় তেজ ওলাবলে বেছি প্ৰেছাৰ পায় ন৷
অ
সেইকাৰণে মানে যিমান পাৰে পানী খাব লাগে তেতিয়া লেট্ৰিনটো টান নহয় ন৷
ওম
উম সেইকাৰণে টান কৰিব নালাগে আৰু যিমান পাৰে পানী খাব লাগে সেইটো কাৰণে৷
উম মোৰ মানে চিনাকি কেইজনে মানে খুব এইকেইদিন মানে পাইলছৰ কাৰণে গৰমত এইবিলাক বেছি হয় নেকি৷ বা অ আৰু গৰম মানে হেৰি তোমাৰ আহ এই ফাষ্ট ফুডবিলাক খালে মানে আৰু গাহৰি মাংস এইবিলাক তেলজাতীয় বস্তুবিলাক খালে বেছি হয় নেকি বাৰু?
উম-উম-উম বেছি তেল খালে বেছি হয়তো৷
অহ কিবা দৰব চৰব দিয়ে নেকি সেইফালে কিনে সুধিছিলে মানে৷ মই নেজানো বাউ এনেকে বুলি কৈছিলোঁ অ৷
পাইলছৰ দৰব যে হেৰি থাকে দেই কি আছিলে জানো গাঁৱলিয়া দৰপ এটা মই পাহৰি থাকিলো৷
অ
এই মুঠতে বেছি অকণমান তিতা বস্তু খাব লাগে পাইল হলে যে৷
উম
তাৰ পিছত এনেকুৱা হস্পিতেলৰ মেডিকেলৰ দব দিয়ে নহয়৷
অ
মানে যে সেক লব লাগে সেইটো কিছুমানে সেক দিয়া হেৰি দিয়ে গৰম সেকটো যে অ ল'ব লাগে তাৰমানে৷
এই ভাপটো আৰু৷
উম-উম ভাব ল'ব লাগে অ৷ বহুত মানুহ পাইলচ আছে দেই৷ আচলতে বেমাৰো থাকেই কিন্তু উকাইহে ন সেনেকা নিচিনা হয় আকৌ৷
উম-উম
উম-উম এতিয়া আমাও আছে আমি নাই বুলি নকওঁ নহয় কেলে আমি যদি সেই হেৰি বেছিকে যদি খোৱা বোৱাবোৰ তেনেকে কৰি দিচো ন আমাৰো নিজেও শুকাই য ন সেনেকা আকৌ৷
উম-উম
উম বেছি যদি একেৰাহে যদি গাহৰি মাংস তেল বস্তু ফাষ্টফুড কিবা কিবি লগে লগে খা খাই দিবি নহয় এসপ